হেল্ল'।
অ', কি কৰিছা?
এ, আছোঁ বুইছা।
অ', গৰম কেনেকুৱা পাইছা?
গৰম মানে, অত্যাধিক গৰম। মানে, বহুত এটা বেছি আৰু বুজিছ
সঁচাকেই দেই, থাকিব নোৱাৰা হৈছে, উম।
একেবাৰে থাকিব পৰা নাই ইমান অশান্তি লাগি গৈছে মোৰ।
সচাঁকে দেই কোৱা।
এতিয়া ভাবা, মই মানে তাকে ভাবি আঁছো, এই গৰমত মানে কিনো কৰিম কিনো নকৰিম লাগি থাকে, শুবলৈও নোৱাৰোঁ। খাবলৈওঁ মন নাযায় ন'।
উম, আৰু তোমাৰ চাহ অ', আমি কানিয়া যে তোমাৰ মানে এ চাহ নোখোৱা কিয় নোৱাৰো
তেনে কোৱা, তেনে কোৱাই। জীৱ জন্তু বিলাকলে মনত পৰিলে বেয়া লাগে দেই।
সঁচাকে বেয়া লাগে পাই, কেনেকে যে ইমান কষ্ট পাইছে ন?
মই আজি জানানে, এই পানী অলপ নি পেলাই এ আমাৰ দুৱাৰ দলিত দুৱাৰডলি‌ মানে নঙলা মুখতে আৰু গে ৰ মুখতে অকমান বাতি এটাতে এনেকুৱা থৈ দিছো পানী অলপমান। এই ৰ'দত তাপত এই আমাৰ এই ওচৰত‌ এটা আছিলে সেইটোও শুকালে। গতিকে সেই তাতে খালে খাব পায়িব। বেয়াই লাগে সিহঁতে নিমাত জীব। একো মাত নাই। আৰু একেবাৰে খাব আৰু জানানে এই কুকুৰ এটা সিদিনাখন মাৰিলে মোৰ যে, ইমান দেখি বেয়া লাগিছ নহয় কিয়নো মাৰিব লাগে মানুহে তেনেকে আৰু কুকুৰ বিলাকেতো একো দিগদাৰ ন অ', একোতো দিগদাৰ নকৰে মানুহক হয়, নাই বাৰু কোৱাচোন?
সঁচাকে জীৱ জন্তু বোৰে কাৰো দেখোন তুমি একো নকৰিলে তোমাকনো কিয় অনিষ্ট কৰিব বাৰু।
অহ
মানুহবোৰ আচলতে কিনো ভাবি জানো এনেকুৱা কামবোৰ কৰে।
উ, তাকে আৰু জানানে এতিয়া কি হৈছে? হেৰি এইটো কি বুলি উম, মানুহ বোৰে আচলতে একো বুজি নোপোৱাই হৈছে আৰু অজ্ঞান জীৱ জন্তুক মৰম কৰিবই লাগে হয়, নাই বাৰু?
সঁচাকে অ'।
কিছুমানে মৰম কৰা বিলাকে আকৌ বহুত মৰম কৰে আকৌ গম
উম, উম, উম। অ', এতিয়া তোমাৰ ৰাস্তাৰ এই এটা কথা কওঁ দেই এতিয়া মানুহে ক কবলৈ শুনিবলৈ বেয়া কিন্তু কিনি অনা কুকুৰতোক যিমান মৰম কৰে, তেনেকে যদি ৰাস্তা কুকু কেইটাকো খাবলৈ দিলেহেঁতেন ন?
অ', দিয়ে তুমি জানানে নে নাই আমা-আমাৰ মোৰ ওচৰ খুৰি এগৰাকী আছ আছে চিনাকি তুমি জানানে ভাত এক একদম সৰহকে বনাব আ, তেওঁয়ালোক মানে কুকুৰ কেইটালৈ এক্সট্ৰাক কে বনায় নিজৰ ঘৰত কুকুৰ এটা পৰি থাকে তেনেকে কিনি আনি কোৱা পুহা কুকুৰ নহয় আকৌ। এনেই ক এটা কু তেওঁলোকৰ ঘৰত থাকে আৰু ৰাস্তাইদি যে, আহে তিনটামান আহে তিন দুটামান কুকুৰক একেবাৰে প্লেট লৈ, লৈ ভাত দিয়ে। এক্সট্ৰা, এক্সট্ৰা চবৰ প্লেট আৰু সিহঁতিও ভাত খাবলৈ তাল পালে গেট গেটৰ বাহিৰতে গেট গেট খনে দিয়া এনেকে ফুতাটো দি প্লেট এখন উলিয়াই দিয়া আহি পোৱাৰ লগে লগে ভাত দিয়া আৰু আকৌ প্লেট কেইখন ধুইয়ো থৈ আনকি।
উম উম।
জানে মেকুৰী আছে তাত কুকুৰটোতো থাকে আৰু কুকুৰ মেকুৰীলে সদায় সৰু সৰু মাছ কেইটামান কিনি আনে। সদায় তোমাক কলো সদায় আৰু মানে সিহঁতলে এক্সট্ৰাকে একুকাৰ বনাই আৰু মেকুৰীত টোৱে মানে মাছৰ লগত দিলে মাছৰ লগত নহ'লে গাখীৰ ভাত। খুৱাই মেকুৰীক। গাখীৰ অকণ দি। আৰু ইমান আৰু মেকুৰীতটো ইমান ইমান লুধুকা মানে চাফ চিকুণকে ৰাখে গা পা ধুৱাই ৰাখি মেকুৰীটোক চফা মানে লে পেদেলাকে নাথাকে মানে। আৰু সি সিও মেকুৰীটো সকলো নাযায়। নভৱা। ইমান মৰম কৰে মানে তুমি দেখিলে বিচুতি খাবা মানে। আৰু জীৱ জন্তু জীৱ জন্তু পূজা কৰিব লাগে হয়নে নহয় মানুহবোৰে বুজি পাব লাগে সেইখিনি বস্তু মানুহখিনিয়ে বুজি নাপালে কোনে বুজি পাব। আৰু জীৱ-জন্তু আৰু কুকুৰ মেকুৰীবোৰ আৰু কলৈ যাবগে। আমাৰ ঘৰত আমাৰ ঘৰত জানানে মেকুৰী। পাঁচটা পোৱালি দিলে পাঁচটা পোৱালি দিছে। দিছিলে মেকুৰীয়ে। ইমান ধুনিয়া। ধুনীয়া নহয় তাৰ পাছত আমাৰ ভাইটিয়ে গৈ পেলাই তাৰ পিছত আকৌ গাখীৰ এনেকৈ। কি'বা ভাত। তেনেকৈ নি পেলাই দিয়েগৈ গৰু পোৱালিনো ক'ত গাখীৰ ভাত খাব পাৰিব। প্ৰথমতে। এইটো গাখীৰহে খাব নহ। তাৰ পাছত বহুত দিন থাকে। থাকি পেলাই তাৰ পিছত গুচি গ'লগৈ। মাকে আকৌ লৈ। যায়গৈ নহয় ফুৰাবলৈ ইফালে-সিফালে আৰু। তেনেকুৱা কাৰ। অ' তাৰ পিছত আমাক। ভাইৰ আগতে কুকুৰ এটা আছিল আমাৰ মানে আগফালে বহি থাকে সি আকৌ। অ' সি আকৌ জানানে নাই। চোৰ আহিলেও ভুকিব। কিবা লাগে বুলি নাজানে মানে তেতিয়া কোৱা মানে। ইমান ঠাণ্ডা মানে আছে আৰু আছে মানুহে দেখিব। হয় ক'ব পাৰে। আছে আছে এনেই মানে বহুত। তোমাৰ কুকুৰে আৰু। তাৰপিছত আৰু। আমাৰ ভাইটি আকৌ সৰু থাকোঁতে। খুব মৰম কৰে তাক।
উম উম।
এনেই আৰু তাৰপিছত ই কি কৰিলে অমিতা খাই আছিলে তাৰপিছত সি কৈ আছে মানে বাৰম্বাৰ অ' মা ইয়াক দিয়া অ' মা ইয়াক দিয়া কুতুটোক দিয়া কুতুটোক দিয়া এনেকৈ কৈ আছে। মায়ে মানে গুৰুত্ব দিয়া নাই কথাটো কুকুৰক ক'ত অমিতা খাব কুকুৰে তাৰ পিছত আমি মানে চব আঁতৰি ইফালে-সিফালে গুচি গৈছিলো সি অমিতা খাই আছিলে সেই কুকুৰটোক মুখখন মেলি পেলাই অমিতা খুৱাই দিলে নহয় হয়তো দুখ পালে চাগে। বুজিছা হেল্লো হেল্লো। হেল্ল' হেল্ল' শুনিছ নে অ শুনিছা অ' উ মানে উ নুশুনা নিচিনা হৈ গৈছিল
অ' অ' কোৱা, শুনি আছো কোৱা
তাৰছ অ' কুকুৰটোৱে মানে মোক খন মেলি অমিতা খোৱাই দিলে মানে কুকুৰটোক কুকুৰটো, অ' তাৰপিছত তোক পালে চাগে তাক আঁচুৰি দিলে নহয়।
অ'
আঁক আৰু আচলতে সি আঁকহি বুলি আগবহা নাছিলে ই চাগে গছকি দিলে কৰবাত
অ' সেইটো কিবা এটা হ'ল চাগে
অ' যেতিয়া আকোহি দিলে সি একদম ই মানে এক ৰিয়েক্ত কোৱা নাই দেই একো চিঞৰ বাক ৰ কৰা নাই স চাগে অকমান গাত লাগিলে তাৰ পিছত সি বাথৰুমলৈ মানে মায়ে গা ধুৱাব বুলিলৈ নিছে তাক গা' ধুৱাবলৈ নিওঁতে মানে চাবোন খানি দিছে, ধৰিছে জেগাডোখৰ স কানিছে কানিছে তেতিয়া তাৰপছত মাক কলে কিয় অ হেৰি মায়ে কোলে কি হ'ল কিয় কানিছ' কি হল নো কইছে কুকুৰ টোৰ পৰা মমিত তেতিয়া পুৱাইছিলো, এনেকে আ আচো মাৰি দিলে তেতিয়াহে গম পাইছে মায়ে তাৰ পাছত কিবা কাপোৰ ধোৱা চাবোন দি ধুই দিব লাগে এনেকে ধুই পেলাই অ' তাৰপিছত তাৰ মায়ে মানে তাক বেজি দিবলৈ লৈ গৈছে। বুজিছোঁ কিবা আছে বোলে কুকুৰৰ নখ কিবা ষোল্লটা ওঠৰটা তেনেকুৱা কিবা আছে নেকি সেয়াও চালে নাই তেনেকে বিষ নাথাকে কিবা তাৰ পাছত গৈ বেজী দিলে উ বেজী দিয়াৰ পিছত ইমান দিন মানে মাহঁতে ভয় খাই থাকে ন সৰু লৰা আকৌ উৰহি খাব নালাগে কিবা খাব নালাগে।
বৰা চাউল খাব নালাগে। সেই য়া।।
অ' তেতিয়া মানে কেইটাাক একো নিদিয়ম বৰ দিগদাৰ হৈ যায়।। এতিয়া মানে বহুত দিগদাৰ হৈ যায় মানে।
গম পাইছোঁ।
মই মানে বহুত চিন্তাত থাকো আগতে মানে।
উম উম।
অশান্তিত মানে। ভয় লাগি থাকে নহয়। কিবা এটা যদি খাই দিয়ে তেতিয়া কিবা এটা।। কিবা হৈ যায় তেতিয়া কি হ'ব।
কি হব সেইটয়ে আৰু তোমাৰ ক।। কু মানে কি হয়। আমাৰ ঘৰতে এতিয়া মেকুৰী পোৱালি এটা আহিলে, তোমাৰ আছিলে বেলেগৰ। তাৰ পাৰা মাক জনী আমাক।। ঘৰলে আহি আহি থাকোতে থাকোতে থাকোতে থাকোতে পোৱালিটো এনেকুৱা হ'ল এতিয়া আমাৰ ঘৰলৈ আহি।। সেইয়ে মানে সি এনিটাইম মাৰ।। লগত লাগিয়ে ফুৰে। তাৰ পিছত আগতে মানে মই।। যে মেকুৰী মানে ইমান মানে বস্তুতটো মেকুৰী বস্তুটোৰ প্ৰতি ইমান মোহ এটা নাছিলে। দিও খাবলৈ বা মৰমো।। কৰো কিন্তু মানে সেই চোৱা মেলাত।। টো অকমান নকৰো আৰু।। এতিয়া মানে সিহঁতে থাকে।। তে থাকোতে ইমানে মৰম লাগে তাক। সি মানে একদম তোমাক দেখিলে দৌৰি আহিব। তিক।। গতিকে আকৌ মাতি থাকিব। অ আৰু সমানে সমানে ক।।
আমাৰ তুমি জানানে, আমাৰ আমাৰ আমাৰ ভাটো এটা আমি মানে মানুহ এজনে এশ টকাত কিনি।। কিনি আনিছিলো ভাটৈ টোত।। কিনি আনিছিলে এশ টকাত। তাৰপিছত নামটো দিছিলো টিকু টি।। আছিলে তাৰপিছত আমাৰ খুৰাৰ মানে আগতেই।। বাহঁএটা আছিলে, সেই বাহঁটোতে ভৰাই থৈছিলোঁ। অকমানৰ পৰা ডাঙৰ হৈ যাই।। তাৰপিছত সি মানে আমাৰ ভাইটিক মাতে। তাতো তাতো এটা ট।। তো, এনেকে লাহে-লাহে মাত। তাৰ পাছতে আও মই আমি খাওঁও সি আমাৰ তাক আকৌ আমাৰ মায়ে মুখ ফালি-ফালি খুৱাই মায়ে আৰু ভাইটিয়ে। মই খোৱাব ভয় কৰো। কিন্তু ইমান সৰুৰে পৰা আমি খোৱালো মুখ ফালি ফালি। তাৰ পিছত সি আৰু এদিনা অকণমান ডাঙৰ হ'ল তেনেকে তাতো-তাতো মাতিব পাৰে তাৰ বাদ একো নামাত তে আৰু দেই, তাৰপাছত তাক থ, খুৱাও ধুনীয়াকে ৰাখো। কিহেনো কামুৰিলে জানো। ফিট হৈ পেলাইটো মৰি থাকিলে। ৰাতি আমাৰ, আমাৰ দেউতা যায় নহয় বিচনাতে উঠাই দিওঁ আৰু তাৰপাছত একে ধুনীয়াাক ঘূৰি ফুৰে সি কোচত গৈ পেলাই শুৱেগে ৰাতিপুৱাই একদম সুন কালে সি জগাই আমাক, বিছ নাখনত ধম ধম মাৰি পেলাই।
উম, উম।
আমি মানে সদায় উঠি অ' টিকো। উঠিলো, উঠিলো-উঠিলো এনেকে কদে টিকু টিকু মাতিলে সিও তিকু বুলিও কয়। নিজকৈ, তাৰপিছত আও আমি মানে ইমানেই মৰম কৰিছিলো যেতিয়াই থ মৰ খাই আমাৰ মাহ হাততে মৰি থাকিলে নহয়। আমি ভাতো খোৱা নাই তিন দিন। চাৰিদিন একো নহোৱা তাক যেতিয়া মানে মাটিতে পুতি থৈছো আৰু ন। সেইকন জেগাতে আমি মানে পুলি এটাও লগাই দিছিলোঁ। ইমান দুখ লাগে ন সপোনতো দেখো মানে, কেনেকুৱা কান্দিলো আৰু তেতিয়া পৰাই মানে মই কৈছো আৰু দেই এই মানে মই আৰু চৰাই ন পুহো মানে। বেয়া পাওঁ বুলি নহয়। ইমান মৰম লগায় ন সিহঁতে খুব কওঁ
আৰু জীৱ-জন্তু বিলাকে মৰম লগায় আকৌ
বহুত মৰম লাগে, আমি মানে আমাৰ ঘৰ খনৰ স-বেই কান্দিছে মানে সবেই মানে, আৰু আমাক খুৰাৰ ল'ৰা-ছোৱালী কেইটাও স্কুলৰ পৰা দৌৰি আহে। টিকুৰ লগত কথা পাতিবলৈ কয়। ইমান মোৰ মানে টিকুৰ মোৰ লগতে বু
কিন্তু, ভাতৌ চৰাইবিলাকো পুহি পুহিব নাপায় বুলি শুনো, সজাত হেনো বন্দী কৰি থ'ব নাপায় বুলি কয়।
নাপায় বুলি কয় কিন্তু আমি মানে সেইটো কি? অ', সেইটো নাজানো বাৰু, কিন্তু মানে আমি মানে কোপা আনিছিলো গম পোৱা আমাৰ ওচৰতে বাগান এখন আছে তেওঁলোকে মানে ৰাখি ব নোৱাৰি পেলাই দিছিলে মানে। পোৱালিটো কিবা পৰি গৈছিলে নে কি মানে?
অ', অ'।
লাগে যদি লৈ যাব, খালী কিবা এটা দি দিব এনেকে কৈছিলে মানে, তাৰপিছত আমি এনে কিবা এটা দি দিলোঁ আৰু। কিবা এটা দি পেলাই লৈ আহিছি ছিলোঁ এনেই ৰাখিম বুলি, কাৰণ পৰি গৈছিলে। পোৱালীটো, এই বাগানৰ গছ বিলাকত
থাকে, থাকে অ মই আকৌ কেনেকে কে গম পালোঁ মানে কি, মোৰ আমাৰ জেঠাইহঁতৰ ঘৰত মানে দাদাৰ
মানুহৰ মানে একচুএলি আচলতে কি জানে, এইবিলাক কথা মানে কৈ অহা কথা কথা আৰু তেনেকৈ টো সচৰাচৰ ক'বলৈ গ'লে কোনো চৰাইকে বান্ধি থাকিব নালাগে হয় নে নহয়, কাৰণ সিহঁতৰতো মুক্ত আকাশখন দি চায় ন?
সেইটোৱে আচলতে মানে তেনেকে কৈ থকা শুনো যে তাৰ মই, সেইটো কাৰণে মইও মানে এটা পুহিবলৈ বিচাৰিছিলোঁ ল'ব, তেতিয়া মানে মোক কোনেও নিদ
অ মোৰ মানে আমাৰ আমাৰ মায়ে মানে পিছত মোক এনেকে বুজাইছে হ'ব হব চিন্তা ক'ব নালাগে, বেলেগ এটা আনি দিম, বেলেগ এটা আনি দিম। এতিয়া মোৰ মানে কি জানানা, মোৰ মানে বহুত দুখ, লাগিলে মানে সি যেনেকৈ এৰি থৈ গল। পতককে বেলেগ এটাও যদি তেনেকুৱা কিবা হৈ যে, মই মা-মানে সহ্য কৰিব নোৱাৰিম এইটো। সেইকাৰণে নানিলো আৰু।
উম অ, হেল্লো বাৰু বাৰু দিয়া মই পিছত পাতিম দেই। মই মানে, অকণমান মাতি আ